কোৱা
কি খবৰ, কি খবৰ?
খবৰ ভাল নহয় ৰবা।
কিয়?
এই নাজানো ভৰি কি হৈছে জানানে? বাওঁভৰিতো মই একদম উঠাব পৰা নাই।
এইটো দাগটো যে হৈছিলে তাৰ কাৰণে নেকি?
কি দাগ?
মানে ভৰিত যে কিবা দাগ হৈছিলে। আচ্ছা।
বাওঁ ভৰিটো এক একদম উঠিব পৰা নাই জানানে বহুত পেইন কৰিছে বুলি কৈছো মই। নাজানো তলুৱা খন মানে এনেকে থব পৰা নাই জানানে ইমান বেছি পেইন কৰিছে আজি।
হয় নেকি মুভ আছ মুভ চুভ কিবা আছেনে? নাই?
একো ভিকসিক্সো নাই নেকি?
উম ভিক্স আছে বাৰু দেই।
সেইটো অলপ লগাই দিবা আৰাম পাবা।
তাকে আৰ
আৰু গৰম বস্তু দি কিবা দি শিক দিবা অলপ।
অহ। এইবিলাক আৰু এতিয়া ক'ত কৰা হ'ব।
কিয়?
এনে আৰু ইয়াত
অ হয়ো বাৰু।
উম। ভালেই নালাগে বৰ এলাহ লাগে মোৰ এইবিলাক কৈ থাকিবলৈ।
এই একো নাই অকমান ভিকছা ভি কে লগাই দিবা।
অ', অ',।
তবা।
তাকে ন।
উম, ভাত খালা?
আ?
ভাত খালা?
তাকে ভাত নাই খোৱা কিয় ভাত বনাই আছো।
আচ্চা, কি বনাই আছা?
এই লোকেল মুৰ্গী।
লোকেল মুৰ্গী লোকেল মুৰ্গীটো তুমি ভাল নাপাইছিলা ন।
এতিয়াও ভাল নাপাওঁ।
উম, তাকে জানো মই।
কিন্তু মানে মাংসটো চলি যায় আৰু যিহৰ হলেও।
হয় নেকি?
বাস মাংস হ'ব লাগে।
চিকেন হ'ব লাগে চিকেন।
নহয় মানে মাংস হ'লেই হ'ল।
আচ্ছা।
চবেই ভাল লাগে। গাহৰি বাৰু নাখাও দেই।
গাহৰিতো নোখোৱা জানো।
উম, নহয় এ তাৰ বাহিৰে চিকেন, হাঁহ, পাৰ, মুৰ্গী।
আৰু?
খাচী
আৰু কোৱা।
হা?
পাৰও খোৱা?
অ', খাওঁ।
আৰু এই কিবা যে কি এই কয় যে ডাউক নে কিবা।
এ সেইবিলাক নেখাওঁ পাই।
ইহঁতে মানে আমাৰ এই দাদা দাদা কেইটামান আছে নহয়। কাম কৰা, সিহঁতে বিচাৰি ফু ফূৰে, দেখা পালে পাথৰ উঠাই লয় হাতত।
বহুত মানুহে খাই চব মানে চোৱা যাৰ যেনেকুৱা খোৱাৰ ষ্টাইল হয়।
তাকে।
উম, আমি একো জজ কৰিব নালাগে আৰু নিজে নোখোৱাত টো বেলেগে খোৱাক লৈ একো বেলেগ বেয়াও হে কৰিব নালাগে ন?
কয়, হাঁহটোতো নাখায় ন গৰমত।
হোন?
হাঁহটোটো নাখায় গৰমত।
অ', গৰমত হাঁহটো খোৱাটো বেয়া।
মানে প্ৰেছাৰ উঠাই দিয়ে নেকি?
অ প্ৰেছাৰ উঠাই প্ৰেছাৰ থকা মানুহৰ প্ৰেছাৰ উঠাই নহ'লেও মানে আহ হাঁহটো ইমান ভাল নহয় খোৱাটো
এই দাদা এজন আছে।
উম।
সঞ্জীৱ দা বুলি ই এবাৰ কি কি কৰিছে কি কৰিছে জানা? মান এনেকে কলে মান ঘনীয়েকে কলে যে আহ আজি হাঁহৰ মাংস খাওঁ বুলি। গৰমতে এই বেছিদিন হোৱা নাই। সিটো খাই দি মানে সিহঁতেটো খাই দিলে তাইৰতো বাৰু একো হোৱা নাই। ইয়াৰটোতো অৱস্থা বেয়া হৈ গ'ল নহয়।
অ'।
তাৰিছত মই ফাৰ্মাচীত লৈ গলো। প্ৰেছাৰ চেক কৰিছে প্ৰেছাৰ নৰ্মাল আছে কিন্তু ইয়াৰতোটো মোৰ চোৰ চুৰ ফুৰাই আছে পুৰা ঘাম দি ভৰ্তি হৈ গৈছে। মইছো কি বা হ'ল ইয়াতচোন প্ৰেচাৰ নৰ্ম আছে। তেৰ ঘামি কিয় গৈছে ই, তেনেকে ভাবি আছো। তাৰ পিছত কেইদিনমান গ'ল। ই তথাপিও বেমাৰেেই আছে, ভাস্কৰ ব বোলো এটা আৰু এটা আছে।
অ', অ'।
মুখেদি শুনা পাইছো যে ই হাৰছে বুলি।
অ', মোৰ যে বহুত বেছি বিষ হৈছে এইবাৰ আকৌ বাওঁৰ হাতৰ তলুৱাখনো বিষ হৈছে।
হে
উম, এই মাংসটো বেছি হৈছে নেকি খোৱা। বৰ ভয় লাগে আজিকালি থাইৰইডৰ প্ৰব্লেম বিলাক হয় ন।
হয় হয় এ তোমাৰ তাত হেৰি নাই নেকি? তাম্বৰ গিলাচ চিলাচ কিবা?
জানো আছে নাই।
অ', মানে, এইটোদিয়ে পানী খাবা। মুঠতে।
সেয়া আইৰনৰ কাৰণেহে।
নহয় নহয় মানে থাইৰইডৰ পৰা বচাই।
হয় নেকি?
হয়। আৰু তোমাৰ মানে বি ৰে মানে কিবা বেমাৰ চেমাৰ থাকিলেও মৰি যায় মানে।
উম তে ম মানে আজি ইনষ্টাগ্ৰামত ৰলচে আছিলো ৰিল চাওঁতে মানে এইটো পালো বাৰু এইটোতো আগৰ পৰা জানছিলো যেে মানে বেমাৰ চেমাৰ নহয় আৰু এইটোত পানী চানী খালে ভাল আজি মানে গম পালো যে কিহৰ কাৰাম নখায়
এনে বাৰু মই আইৰনৰ আইৰন দেখছো চেচি কাৰণে খাই বুলি জানো
অ অ এইটো এইটোোৱে এইটো মই এইটোৱে জানিছিলো তছে আজি ভালকৈ কম পালো যে কিবা ব্যাক্টেৰিয়া চাক্টেৰিয়া থাকে ন আমাৰ এই তাক তাক মাৰি কেনে এনাৰ মানে বুষ্ট কৰে
অ',
একো বেমাৰ চেমাৰ নালাগে।
উ হ আচ্ছা
জগ আনিছে কিন্তু তাতে পানীয়েনা হয়
হা
আমাৰ তাম্বৰ জগ আনিছে দে ত তাৰ পৰা পানীয়ে নাখাইছ ক'ত ভাত তাকেইেতো ক'ত ভাত হলে দুদিনমান খালো পানী তাৰপিছত ক'ত বা গায়ব কৰি থৈ দিছে মায়ে
কালি মাক সুধি কেনে ওলাব লাগিব এইটো
উম
আহ
আজি আৰু কলাৰ অহাৱাত সোম আৰু
হয় নেকি
আৰু এটা আনিলে হয়।
দুটা নিছে
মানে সেইদিনাখন অনাাতো সৰু আছিলে ন
অ',
সেইটোয়ে দুটা ৰুম কভাৰ নকৰে অ সি দুটা ৰুম আহিছে মানে গোটেই ৰুমটো মানে গোটেই কেইটা মানুহৰ কাৰণে নহয়
অ ব চিংগল আৰু মানে এটা ফাইদে
এ কোনাৰটোতো এটা চাইডে থাকে কিন্তু মানে এইটো মানে চব ফালে নাযায় মানে হাৱাতো অকল মানে এজন নাইবা দুজন মানুহৰ গাতেই পৰে সেইকাৰণে মানে সেইটো মোক দি
আহ
মাহীতে এশ কিমান লিটাৰৰ এটা আনিছে এই বহুত লৈছে
আ ভ ওলাৰ বাপৰে এটা এ চি পাইজে
অ ওঠৰ হাজাৰ নৰ্মেলিয় লৈছে তাৰ পিছত আকৌ হেৰি শিকাইছিলে এইটো আহ ইয়াত যে ভলটেজ নাথাকে যে ভলটেজৰ কাৰণে কিবা এটা আছে মায়েও কৈছিলে ষ্টেপ কিবা অ ষ্টেপ ব্লেজাৰ অ অ এ সেই ষ্টেবলাইজাৰো আনিছে সেইটো বোলে চাৰি হোজাৰ মান লয় নে কিবা
অ দাম আছে তাৰ
এই অল টেল মানে বাইশ হাজাৰ মান টকা গ'ল মানে টাটাৰ ন
হয় হয়
পটা ব্ৰেণ্ডৰ যে সেইকাৰণে অলপ বেছি লৈছে
অ তাকে দাম আছে এটাটাৰ
উম
এটা এটা কথা আ ক এই মই মোৰ তাত একে দিনত মানে আগতেও ৰিল আহিছে দিলে বেছি আহি আ এই কিবা আজাৰত আছে দেই এইটো উম আমি যেোৰ মোৰ এক্জাম যে দিব গৈছিলো মনত আছে
উ উম
এই তাতে ইপিনে কৰ'বাত আছে আৰু ভি আই পি ৰোডত তোমাৰি হক ফ্ৰিজ হক এ চি হওক নানে বহুত কম দামত পায়
আচ্ছা আচ্ছা
ফিফটি পাৰ্চেণ্ট অফ এটি পাৰ্চেট অফ
উম হ
পজ ফল' কৰি গ'লেতো আৰু পাৰ্চেণ্ট কমাই দিয়ে ইহঁতে
কিন্তু সিবাক বস্তু বিশ্বাস কৰিব নোৱাৰিবা ন
নাই নাই ভাল ৱাৰণ্টি দিয়ে
আত্ছা আচ্ছা
উম মানে ইহঁতে মানে কম দামত কিয় বিকে ষ্ট্ৰে হয়তো স্ক্ৰেচ লাগি যায় অকমান বেণ্ড হৈ যায় এই এইটো কাৰণে মানে প্ৰাইচটো কম
বহুত বেছি কম হলে বাৰু ঠিকে আছে কিন্তু হ'লেও বেছি কম নহলে মানে তেনেকুৱা স্ক্ৰেটছ লগাই জানো কিয় আনিবা ন
নহয় এইটো কমতে পায় এইটো কাৰণে
ধৰা সাত হোজাৰ বস্তুটো তোমাক তেতিয়া দুহেজাৰ মানতে দিব লাগিব তেতিয়া মানুহে আনিব আৰু
মানে অকমান ধৰি লও অকণমান স্ক্ৰেচ অকণ মান বেন তেনেকুৱা বস্তুটো কমতে বিক্ৰী কৰি দিয়া চুটকচ চুট কেেষ্টটোতো আৰুো কমত পায় ব্ৰেণ্ডেড ব্ৰেণ্ডেড মই এদন যাম মই তাকেই ভাবি আছো তোমাক লৈ যাম যাম চুনুকাকো লগ ধৰি আহিম তাতেও গৈ আহিম
কামে এদাক কৰি আছো দেই
অ অ ঠিক আছে তুমি বনাই লোৱা বাই বাই